হেল্ল'
উম শুনিছো ক
অ স মায়ে মাতিছিলে মানে সেইকাৰণে মই গৈছিলো
অ কিমান কাম
অ এই আলহী আহিছিলে ঘৰত মানে
তাকে
নাই অ চাহে খালো আৰু একো খোৱা নাই গা ধুই তাৰ পিছতে খাব লাগিব
মই গাখীৰ অকণ খাই লৈছো
উম
উম
ঘৰৰ মানুহ কি কৰি আছে ঘৰৰ মানুহ কি কৰি আছে বোলো
আছে মাতটো সোনকালে উঠে উঠি মেলি ভাত পানী বনোৱা কনোৱা হলেই তাৰপিছতে এতিয়া মানে পাপাক সোনকালে ভাত খাই যে
উম ৰাতিপুৱা মানে বনাবই লাগে
উম ৰাতিপুৱা উঠি প্ৰথম ভাতেহে বনাব লাগে আৰু মানে গা পা ধুই ভাত বনাই একদম ফিটিং আৰু এখন দুখন নহব তিনি চাৰিখনমান লাগিব ভাজি চব্জি দালি মাছ এইগাল পাবা বহুত ভেজাল আকৌ এতিয়া যিখিনি খাব সেইখিনি দুপৰীয়া নাখায় আকৌ দুপৰীয়া নতুনক বনাব লাগিব
অ হয়
এইটো মানুহৰ লগৰ মা বুলিহে আছে বেলেগ মানুহ নাথাকিলে হ'ল অ হয় আমি নোৱাৰো দেই
অ
আকৌ মোৰ নিজৰও আউঠাও আছে মই এটা চাউল নাখাও যিটো ঘৰত বনাম মই বেলেগ চাল খাওঁ সেয়াও বনাই সেয়া ধেই ভেজাল
আজি কৰ'বাত ওলাই মেলি যাবি নেকি
নাযাও সন্ধিয়াত যাম আৰু উ
গাটো মুঠি আগৰ নিচা থকা হয় মই হেৰি গলো হয় এইবাৰ শিৱকুণ্ড গলো হয়
অ
আমি শিৱকুণ্ড গ'লো হয়
মন যায় কিন্তু লগৰ হূপা মানে ইজনী টাইম হলে ইজনী নিমিলে
সেইটোৱে সেইকাৰণেতো যোৱা নহয় আৰু এয়া মোৰ যদি স্কুটি আছে তোৰ স্কুটি আছে জানো
এই নাই
সেইটোয়ে মানে মোৰ যদি স্কুটি আছে মই লগৰ জনীক লগ ধৰিলো তাৰ কব মোৰ যেতিয়া ঘৰত থাকে তেতিয়া কব নাই নাযাও দে যোনদিনা মই ঘৰত নাথাকিম সেইদিনা কব যাও ব কল
হয়
এনেকুৱা সেইকাৰণে নিমিলে আৰু দুজনী গলে ভাল নালাগে
সুহি চাব লাহে লাহে পৰি আছে মানে স্কুটি দুখনহে স্কুটি এখনহে আছে মানুহ হলো চাৰিজন
উম
এতিয়া ইহঁত কেইজনীক এৰি থৈ যাব
হয় দে
গাড়ী পটককে বেলেগে এৰি নিদিয়ে নহয় খুজিবলৈ বেয়া লাগে
উম উম সেইটো হয় ঘূৰিব লাগিব ৰ জীৱনটো আৰম্ভ হৈছে হে শেষ বুলি একদম ভাবিলে নহব নহয়
ন
তই হেডফোন লগাই আছ নেকি
নাই
মোৰ মাতো যে মই আকৌবাৰ শুনি আছো দুবাৰ দুবাৰ
মোৰতো শুনিছ নে নাই
তোৰতো শুনিয়েই আছো মোৰতো কিবা পঢ়োৱা নিচিনা হৈ আছে
কথা পাতিলে নহ'ব মানে নুশুনে ভালকে
অ সেইটো হয় কেতিয়াবা এ হেডফোনেদি হয় খেলি মেলি মোৰো খুব ঘূৰি বহে মন গৈছে দেই ডক্টৰে হে ঘূৰিব দিয়া নাই মোক
ওলাবি নহলে সেই যাম দে ৰ্দাজিৰ্লিং
এতিয়া গৈ পেলাই ৰ্দাজিলিং হে হৈছে গে এতিয়া নাযাও পিছত আজৰি হৈ ল'ও বুজিছ ঘূৰিম বুজিছ
অ
ঘূৰিব লাগিব এইটো আমাৰ বয়স বুজিছ এনেই এইবিলাক ভাবা চিন্তা কৰি কৰি ঘৰত সোমাই থাকি লাভ নাই
উম
পিছত বয়স পাৰ হৈ যাব বুঢ়া হৈ হস্পি
ভাবি থাকোতে নো কি লাভ হৈছে তোৰ ভাবিছো বাৰু কিনো পাইছো বাৰু ভাবিলেও একেডালে নেভাবিলেও একেডালে
আৰু আচলতে কি জান আমি যে ঘৰত থাকিলে মা দেউতাই আ তোমাক অকমান মানে অ অভাৱটো নিদিয়ে ন কিন্তু মানে বিয়া গলে মানে আমাৰ কি হয় মানে হাজবেণ্ডৰ ওপৰত নিৰ্ভৰ হৈ যাওঁ ন তেখেতে দিলেহে যাম ফুৰিবলে তেনেকুৱা হৈ যায় আৰু পাৰ্মিশন টো ল'ব লাগিব দিলে যাম নিদিলে নাযাও তেনেকুৱা হৈ যায়গৈ ন কিন্তু এতিয়া মা ঘৰত থাকিলে মানে মা দেউতাক কি অনলি ছেফটিৰ কাৰণে মা দেউতা বাধা দিয়ে এইবিলাক বেয়া মানে চৰিত্ৰ ধৰি পেলাই বাধা নিদিয়ে দেচোন ল'ৰা মানুহে টোতো হাজবেণ্ডটোয়ে চৰিত্ৰত ধৰি পেলাইহে তোক বাধা দিব ক'ৰবাত যাবলৈ
অ সিহঁতৰ চৰিত্ৰ সেনেকুৱা যে
সিহঁতি ছেফটিৰ কথা নাভাবে মাক দেউতাকে ছেফটিৰ কথা ভাবে যে ছোৱালীজনী কিবা হব নেকি সেইকাৰণে যাব দিওঁ নিদিও ভাবে
কাৰ লগত গৈছো কি কৰিছো এইবোৰ ভাবে
কিন্তু ল'ৰা মানুহে সেইটো হাজবেণ্ড হওক মানে বয় ফ্ৰেণ্ড হওক এইবিলাক নাভাবে যে ভাবিব যে অ ছোৱালী মানুহ কিয় যাবি নোৱাৰিবি যাব সেইটোৱে।
ভালে বাৰু আজি বৰষুণ পৰিলেও ভাল লাগিব মোৰ। ডাৱৰীয়া পুৰা হৈ আছে।
গ দ। দিব দিব বুলি ভাবি আছো নিদিয়ে। ৰ'দ দিয়া নাই যদিও গ কাৰে ৰদ দিয়া এক ঘামি গৈছো ভিতৰ ফালে। উম কিবা বেলেগ গম লাগিছে। উ
হয় দে আজি গোপগোপনী লাগিছে।
এদিন দৌৰাও নাই আ কালি নগলোৱে।
অ।
গৰম ল'ৰা ছোৱালী বোৰে এনেকেই দৈ ফুৰেই।
হা হা।
ল'ৰাবলাকে বোলো তেনেকেই দৌৰি ফুৰে
অ সিহঁতক কি আৰু ন সিহতি পেণ্ট চাৰ্ট পিন্ধা মানুহ দৌৰিব গাটো ধুই দিব হবই
অ।
আমি আকৌ চুলি তিয়াবহে নোৱাৰো উম আমি কাপোৰ কেইটা পিন্ধিবই লাগিব। লিব দেচোন আৰু কিছুমান ল'ৰা চাবিচোন মই মানে। সিদিনাখন মৰিগাঁও গৈছিলো আহোঁতে অকমান দেৰি হ'ল পৰহি দিনা নেকি এ তাৰ পাছতে ঘূৰি আহোতে দেখিছো চাৰে নটা বাজিছে মানে মোৰ। লৰাৰাকেই বিলাকে যে ৰাস্তাত দৌৰি আছে।
অ দৰিয়ে থাকি আকৌ। বডি চাবিছোন সিহতক জম চম নাযায় কিন্তু এনেকে দৌৰিয়ে একদম কেনেকুৱা বডি বনাই আছে। কালি নে পহদিনাখন ল'ৰা এটা লগ পালো দেই তাতে দৌৰিব যাওঁতে। একদম কেনেকুৱা এক্সাৰচাইজ কৰিছে সি মানে চাকৰি লৈহে আহিব?
হয় দে আৰু ফিজিক ফিজিক্সটো ঠিক থাকিলে সিহতি চাকৰিতো লগতে পাই যায় পঢ়া শুনা অকনমান আৰু চাবিচোন ৰানি টো যদি কণ ৰাণিঙৰ ওপৰত মানে পঢ়া শু যদি পৰীক্ষাাতটো অকনমান বেয়াও হয় ন। ৰাখি দিয়ে যদি ৰানিিং ভাল হয়।
গিকে বোলে এইটো জ লং জাপটোহে ভালকে মাৰিব লাগে। আমাৰ লগৰ এটা এচাই হ'ল নহয় সি কয় কৰি আহিছে মানে। কি কেনেকে পালে চাকৰিটো এইবোৰ মানে কৈ কৈ আহিছে আৰু।
উম উম
জাপটো যদি এক্সেণ্ট মাৰে নহয় তেতিয়া ৰানিংঙত মানে অলপমান কম হলেও মানে নাম্বাৰটো বাঢ়ি যায় বোলে।
আহ।
তাকেইেতো। লং জাম্পটোহে মেইন মানে ন ৰাণিঙতকে লং জাম্পটো মেইন। হয় দে। তাকেহে কৰিব লাগিব বুজিছ আজৰি বিজয়ী হৈ পেলাই।
এই আছে এতিয়াও।
এই চ কিমান বছৰলৈকে থাকে ন এ চি।
বছিল আৰু উ ত্ৰিশ বছৰলৈকে থাকে নেকি? ত্ৰিশ নহলে পয়ত্ৰিশ পইয়ত্ৰিশ ত্ৰিশ পইয়ত্ৰিশ মান লৈকে থাকে। ফৰেষ্ট থাকে চল্লিশ পঞ্চল্লিশলৈকে
এই ফৰেষ্টৰ বহুত থাকে।
উম।
মই ফৰেষ্টো ট্ৰাই কৰিম, এতিয়া মোৰ অহা বছৰলৈ ৰিমৌভ হয় যাব নহয় এই ভৰি সেৰিকেইডালো।
অ
তেতি হেই দাগ নাথাকে আৰু বোলে মই মানে কৈছিলো প্ৰব্লেম হ'ব নেকি ভৰি ভাগা ৰেকৰ্ড টো কলে কৈছে তেতিয়া মে মই সুধিছিলো দাদা এজনক কৈছে কি নহয় বোলে যিহেতু হৈ গল ৰিমুভো হৈ যাব বস্তু
গগুলত মাৰিছাবি চব ওলাই যাব
উম উম
ক দিয়ে চপ
সেইটো এইেইটো
তোৰ কিমান গুন ভাঙিছে
হে অকনমান টুকুৰা এটা কিন্তু সেই হেইৰিত নল'ব ইণ্ডিয়ান আৰ্মী নল'ব নেকি
ইণ্ডিয়ান আৰ্মি
উম না গম পাইছো কিন্তু মানে ইণ্ডিয়ান আৰ্মিত নলয় এনেকুৱাত সিহঁতি তেটো এটাও এক্সকিউজ নকৰে মানে
অ চকুৰে অলপমান কম দেখে হিলে হেৰি কৰি দিয়ে আকৌ ৰিজেক কৰি দিয়ে
অ মানে পুলিচ চুলিচত ইমান সেইটো বাধা নাই। তাত হাইটটোতো বা আৰু চবতে বাৰু হাইটটো কেনেকুৱা সেই কৰে ন অকমান তাইত খেলি মেলি হলেতো ডাইৰেক্ট পঠিয়াই দিয়ে কিমান দুখ লাগে।
কিছুমান লৰা মানে ৰাণিং কৰি থাকে বহুত কষ্টৰ কাৰণে আৰু কেতিয়াবা পিছত মেডিকেল তো হয় যায়, ৰানিং চানিং হোৱাৰ পিছত, তাৰ পিছত হাৰ্টত যেতিয়া কেনচেল হৈ যায় কিমান দুখ লাগে।
নহয় সিহঁতক কি মাথা নাই নেকি? সিহঁতিতো জানিব লাগে ন যে হাইট টো কিমান আছে মোৰ চাই লওঁ বুলি।
অ। সে সিহঁতে ভাবো যে মানে যেনে তেনে ওলাই যাম বুলি ভাবে ছাগে অ। কিবা এটা মানে আশা লৈ পেলাই যায় অ।
হে নহয় যিটো নিয়ম ৰোলৰ মতে দেখিছে সিহঁতি যে এইটো হাইটৰ ওপৰত মানে তলত নাৰাখেই। গতিকে ইমানতে মানে কষ্টনো কিয় কৰিব লাগে। অ অ সেইটো হাইট নাই যেতিয়া নগলেই হ'ল।
উম।
হয় দে মানুহ বিলাকো কিবা বুজ
বাৰ ঠিকে আছে হ'ব দে নহলে ন ৰাখোত।
গা চা ধু গৈজা।
উম ঠিক আছে দে হ'ব দে।